অ, মৃদুস্মিতা শুনিছা? হেল্ল',
বা শুনিছ
শুনিছা মোৰ অ, শুনিছো -শুনিছো মোৰ মই ভইচ শুনিছো আচ্ছা হেৰি কি বুলি কয় আহ এইয়া আৰু দিনটো এ ঘূৰি- ঘূৰি অলপ ভাগৰে লাগি যায় ন' কিন্তু তাৰ মাজতোতো
মই মানে, মানে ইমান সেৱা কৰে, তাৰপিছত এতিয়া মানে এডজাস্ত হৈ গ'ল আৰু।
অ', হয়, দিয়া। অ', অহ, কি, অহ, অহ, অহ, অহ, ঠিকে আছে উম, উম, আৰু তুমি এটা কাম ভাল কৰিছা, কি ভাল কৰিছা তুমি যে কৈ দিছা, তোমাক ঘৰত কৰি ছিল যে তুমি যে কৈ দি এইটো ভাল কৰিছা। কিয় জানানে, মানুহে তাৰমানে ঢিলা পালে, আজিকালি শিলা মাৰে। গম পালা, তাৰমানে তুমি যদি সেইদিনা কৈ নিদিলা হয়, ডেইলী-ডেইলী তোমাক দিলে হয়। মোৰ মানে লগৰ জনীয়ে তাই ক'ব নোৱাৰে, ক'ব নোৱাৰে কাৰণে তাৰমানে এদিন ন নক'লে আৰু দি থাকে গম পালা? তাই তেনে মাৰোৱাৰী এজনীক কৰে! মাৰোৱাৰী কেইজনী তাইৰ ঘৰৰ ওচৰৰে। আজি এইটো, তাই কয় মোৰ কি আৰু ভাত ৰান্ধা- চান্ধা একো একো নাই নেকি, ডেইলি-ডেইলি সোমাই দিয়ে আকৌ। মই বোলোঁ, তই কৈ দিবি মোক। মুখখন খুলি, তাৰমানে তুমি কৈ পেলাই ভাল কৰিছা। নেক্স টাইম চান্স নাপালে হয়নে নহয়?
অ', এ হেইটোৱে! নাপালে চান্স।
উম। হেইটোৱে আৰু তোমাৰ গোটেই সময়খিনি কিনি লোৱা নাই। ন হয়নে নহয় কোৱাচোন। গোটেই সময়টো কিনি লোৱা নাই নহয়। সেইটো আৰু, উম হয় দিয়া।
অ' গোটেই দিনটো মাক চাব লাগে ঘৰৰ মাক দেউতাকে চাব লাগে। সেইটো কথা।
সেইটোয়ে, সেইকাৰণে মানে, অ' আজিকালি ইমান মানে নকওঁ আৰু সিহঁতবোৰক। তে থাক।
উম। কিন্তু প্ৰথমতে তুমি যে নল'লা সেইটো ভাল কৰিছা, নিদিলা মানে হেৰি কৰিলা যে এইটো ভাল কৰিছা।
উম।
আৰু বেছি সৰু ল'ৰা ছোৱালীক পঢ়োৱা নে নাই?
নাই ইমান সৰুক নপঢ়াও বা, মানে সৰুবোৰ বৰ দিগদাৰ দিয়ে।
অ'। অ' হয় দে বেছি সৰু হলেও, বহত দিগদাৰ হয় ন'। অ' মই, মই, কৰিছিলোঁ তোমাৰ, মই যে কৈছিলোঁ মই ক্লাছ চেভেনত কৈছি ন'। মোক মানে মোক ক্লাছ টেনৰো লগাই দিয়ে আৰু একদম, সৰু বাচ্ছাকো লগাই দিয়ে। মানে যেতিয়া নাহে তাৰ মানে তাৰমানে যেতিয়া নাহে আৰু কেজি চজিৰ, মোক লগাই দিয়ে, অ'। মই সিহঁতক, সিহঁতক পঢ়াব নালাগে বাৰু, মানে সিহঁতৰ পঢ়াটো বহুত সহজ অ', এ এ বি চি ডি হে, কিন্তু মানে, তোমাৰ মানে পেল, পেল মই সিহঁত ঠাণ্ডা মানে বেছি সৰু বাচ্ছা মাৰিব নোৱাৰো ন'। মানে গোটেই, টো লাগিল একো নকৰ' তই মনে মনে থাক বহি থাক। পেল, পেল, পেল, পেল কৰি, বহুত হুলস্থুল কৰি দিয়ে নহয়, এতিয়া সিহঁতক মই চম্ভালিব নোৱাৰো গম পালা। এইফালে হুলস্থুল হৈ থাকে। প্ৰিন্ঞ্চিপাল আহি যায় গম পালা। মই বোলো একো পম দিব নালাগে মনে, মনে, থাক, মানে কোনটোক তুমি চাবা, এইটোক, কৰিলে সেইটোৱেই, আৰম্ভ কৰি দিয়ে সেইটো আৰু কিছুমান চতানো আছে মোক এদিন এজনী আহি পেলাই পেন এটা গিফ্ট দিছিলে। তাৰমানে মই এ মানে যাম যে মই টো ইমান সৰু ল'ৰা ছোৱালী বা। সেই তেনেকেই আৰু মে মেমৰ কাৰণে আনিছোঁ অ হয় দিয়া। সেয়া আৰু মই বেছি সৰু হলেও নোৱাৰো তাৰ মানে। হয়।
অ ইমান সৰু স ষ্টুডেন্টক অলপমান পঢ়াব দিগ
অ কাৰণ আমি মাৰিব নোৱাৰো ন উম কষ্ট বেছি হয় সেইটো কথা আৰু হুলস্থুল হ'লে প্ৰিন্ঞ্চিপালটো আহিবই দি য়াচোন সেইটো কথা। ঠাণ্ডা এতিয়া ডাঙৰ কেইটাই পঢ়িব নোৱাৰিলো ঠাণ্ডা হৈ থাকে ঠাণ্ডা মানে মনে মনে থাক বুলি ক'লে হয় নে সেইটো কথা। সেইয়া আৰু। মই মানে কৰিছোঁ এক একবাৰেই কৰিছোঁ স্কুলত। তাৰো কৰা নাই কিন্তু মানুহে কয় কি মানুহে ভাবে কি দহটাৰ পৰা দুটালৈকেহে কিন্তু মই গম পাই গৈছো দেই মানে কম মানে তুমি কোম্পানীত কৰা বেছি ভাল। কোম্প পানীৰ মানে তোমাৰ টেনচন বিলাক অসু অফিচত এই আহ আহিলে শেষ হয়নে নহয়। কিন্তু তোমাৰ এই বিলাক ঘৰত প্ৰশ্ন কটা অমুক কটা তুমুক কটা ঢেইৰ বহুত। সেইবিলাক আৰু বহুত থাকে আৰু পঢ়িবও লাগে আমি কোম্পানীত টো পঢ়িব নালাগে ন। সেইটো কথা। হয় দিয়া আৰু।
সেইটোৱে।
মোৰ লগৰ জনীয়ে তাৰ মানে তাই আকৌ ডিক্সনাৰী ওলাই ওলাই পঢ়ায়। তাই বাচ্ছাক পঢ়াই যে ডিস্ক তাই তাৰমানে ইংলিছ মিডিয়াম এইটো শব্দ ন আকৌ তাই তাৰে অ' অ' তাই মানে‌‌ অসমীয়া মই আৰু তাই অসমীয়া মিডিয়ামৰ আছিলে। এনেই পাৰ্চেন্টেজ ভাল বাৰু। কিন্তু আজিকালি ইংলিছ মিডিয়াম কিছুমান শব্দ আমি নানো ন। আকৌ ডিক্সনাৰীখন ওলাই, আকৌ হেৰি কৰে মই বোলো বাপ
উম।
সেইটো আৰু।
বহুত ডিগদাৰ হয়।
হয়, দিয়া। তেনেকে। স্কুলিঙো ইমান সহজ নহয়। সেইয়া আৰু উম। দিগদাৰ হয়, তুমি বি এড কৰিছা?
নাই, নাই, কৰা নাই হে ইমান পইচা।
অ'বহুত পইচা দিয়া আজিকালি অ' মানে আজিকালি দাম বাঢ়িলে চাগে ন।
অ' এতিয়া এক লাখ পোন্ধৰ হৈছে চাগে। এইবাৰ আকৌ বেছি হ'ব।
মানুহে কেনেকে কৰিব অ'
নোৱাৰিবই, মই তথাপিও ভাবিছিলোঁ ধৰক। এ এম এ এম এ সেৱা হলেতো মানে হেৰি কৰাৰ কথা আছিল। ছিল ন এবছৰীয়া ভাবিছো। ছিলো, কিন্তু এতিয়া সেইটো ভাবি
মই কিন্তু মোৰো, ঘৰত ইমান
নাই, নাই, মানে হেয়া
হাঁ
এতিয়া আছে নে, থিক
এতিয়া ঠিকে আছে, অ' অ', আচ্ছা, আচ্ছা। মোৰো সেয়া, মানে মা নে মই, মই এম এ কৰিছোঁ যদিওঁ মানে হেৰি, তোমাৰ মানে মোক, ইমান টকা হ'লে মোকো নিদিয়ে ঘৰৰ পৰা। মই মানে বহুত কমত কৰিছোঁ, মই মানে হিচাপ ৰাখিছোঁ, মোৰ মাত ত্ৰ পোন্ধৰ হেজাৰত এম এ কমপ্লিট হৈছে। আমাৰতো চেমিষ্টাৰ ন? তিনটা, তিনটা চেমিষ্টাৰ ধেমালি নেকি! কি, মই তাৰমানে তোমাৰ এখন কিতাপো কিনা নাই, মিছা নকওঁ মোক ইমান টকা হ'লে ঘৰৰ পৰা কৰিব নিদিয়ে, কিন্তু মোৰ ইচ্ছা আছিলে মোৰ মাষ্টাৰ ডিগ্ৰী কৰাৰ। গম পালা? ত' মই এখন কিতাপো মই অ' মানে কিনি লোৱা ইমান দামী দামী কিতাপ এমেৰ ন পইচা ক'ত পাম সেইটো ভাবা আৰু মইতো বিয়ে মই উ মানে তোমাৰ তুমি যিটো কৈছা মোকো বি ইমান টকাৰে কৰিব নিদিয়ে ত মই মানে চব লাইব্ৰৰ মানে লাইব্ৰেৰ তিনখনান কাৰ্ড বনাই লৈছো গম পাইছে বনাই লৈ চব মানে মই হেৰিবিলাক চব মানে তাৰ পৰা আনিছো কিন্তু অকল কেৱল ফিজটো তে গভমেণ্ট গভমেণ্ট কলেজৰ ফীজতো অল কমেই হয় দিয়াচোন গাহ ইনিভাৰ্চিটি প্ৰভটৰ কথা বেলেগ ই নছিল এইটো কথাটো বেলেগ মোৰতো গভমেন্ট আছিলে ত' মোৰ ফিজটো সিমান নহ'লে মই মানে হিচাপ ৰাখিছোঁ মোৰ পূৰা পোন্ধৰ হেজাৰত মোৰ কম্প্লিট হৈছে মানে অকল ফিজখিনি ধৰিছোঁ আৰু বুজ পালা আৰু মইতো তোমাৰ কিতাপ চিতাপ একো ক নাই যিখিনি নহলে নহয় আৰু গম পাইছা মই সেই মই মানে কি কৰো তিন খ মান কাৰ্ড আনি এখনেৰে এখন অলপ ত বোলে সেইখন ৰিণু কৰি থাকো বুজিলা সেনেকে সেনেকে গোটেই মই হেৰি কৰ কৰিছোঁ। কি কবা আৰু পোন্ধৰ হেজাৰত মোৰ হৈ গৈছে, নহলে ইমান টকাৰে ক'ত পাৰিবা? নিদিয়ে ইমান টকা দিব নেকি? আমি ধৰা ইমানটো হেৰি নহয় দিয়াচোন হয়নে নহয়। সেইটো আৰু। আজিকালি মানে বহুত দিগদাৰ অ'।
উম বহুত দিগদাৰ, আজিকালি মই, মই মানে সেইকাৰণে মানে বিয়ে এ হয় ডি এল এডত মানে পইচাৰ ৰেটটো কম হয়। অলপ, কিন্তু ডি এল এদটো মানে অকল এল পিৰ কাৰণে হয় ন, আৰু মই যেতিয়া মানে ফাৰ্ষ্ট আগতে দি এল তাতো প্ৰাইভেট কে আছিলে। কিন্তু মই যোনবাৰ ধৰা হেৰি কৰিব ললো, মই তেতিয়া উনৈশত। ঊনৈশৰ পৰা মানে এছ চি আৰ টিয়ে লৈ ল'লে ন। দি এল এড। টো লোৱাৰ পিছত সেইটো ৰেগুলাৰত আহি গ'ল, ত' তেতিয়া মই চিট পালো। আ তেতিয়া খুব কম আছে। পোন্ধৰ হাজাৰ আছে। আছিলো তেতিয়া ডি এল এডত, তাৰ পাছত এতিয়াও বাৰু ইমান নহয় ডি এল এডত তেতিয়া ত্ৰিশ পঁয়ত্ৰিশ মানতে হৈ যায়। তাৰ পিছত আৰু কি হ'ল মই ক'লো যে, ডি এল এড মানে তেতিয়া কলেজৰ পৰা কলে যে তুমি হেনদিকৰ পৰা ক'লে যে তুমি হয় বি এ কৰা নহয় ডি এল এড। কোনোবা এটা লোৱা দুয়োটা নোৱাৰা
অ' হ হা
তাৰপাছত আৰু যিহেতু বি এ টো তেতিয়া আধা গৈছে ছিলেই মোৰ সেইকাৰণে আৰু মই ভাবিলো যে আৰু লগ ো হ'ল ন গ গতিকে সেইকাৰণে নতুক কে চি আৰ টিৰ হৈছে হে কি বা নতুন নিয়ম ওলায়, সেইকাৰণে মই আৰু ডি এল এড নকৰি বি এড কৰে
অ, ঠিকে কৰিছা। হাঁ, হাঁ, মোৰ লগৰ এজনীয়ে নহয়, জানানে মোৰ লগৰ এজ জনীয়ে ডি এল এড কৰিছে। তায়োতো একো পোৱা নাই, ঘৰত আছে মোৰ লগৰজনি ডি এল এড কৰিছে ইমান টকাৰে। মই নকৰিলো দিয়াচোন, মই অকল চিম্পুল এম এ কৰিলোঁ। কিন্তু তাই ডি এল এড কৰিলে। ডি এল এড কৰি মই বোলো পইচাসোপা পৰিলে কষ্ট কৰি পঢ়িলেও, কি হ'ল তাই এখন স্কুলত কাম কৰিছে, হেই কিবা এটা হাত খৰচ দিয়ে আৰু বুজি পালা? আ, কিন্তু কি লাভটো হ'ল, নামতহে ডি‌ এল এড‌, হয়নে নহয়?
অ', সেইটোৱে।
কিন্তু কিছুমানত বি এড লাগ গে, বুজি পালা, বি‌ এড লাগে দিয়েলএড টো সিমান কাম নিদিয়ে, সেইটো কথা আজিকালি তাৰমানে, তোমাৰ লগত কিবা এটা লাগে এতিয়া তুমি যদি কলেজত যোৱা তোমাক নেট স্লেট লাগিব আৰু হেৰি হলে তুমি উম দিয়েলএড
এবাৰ নেট ক্লিয়াৰ হ'ল কিন্তু তেতিয়া ভেকেঞ্চি ক'তো নাথাকিল ছমাহত আছে
হ হ হ অ' কিন্তু তোমাৰ বি অ' তোমাৰ টিছাৰ হ'লে বিয়ডটো লাগে তেনেকুৱা কিন্তু তুমি কিমান কৰিবা, নেটে কৰিবা নে ডি এল এড কৰিবা হয় নে নহয়
এ এতিয়া ইমান হৈছে আৰু সেই হিচাপে বেকাৰো বহুত হৈছে সেইকাৰণে মই এতিয়া মানে আশা বাদেই দিছো আৰু নাই উ নকৰো আৰু
উম হম হয় দিয়া হয় দিয়া কিন্তু বাহিৰৰ বাহিৰৰ জোগাাবিলাকত আছে আমাৰ মানে হেৰিটো কম হৈ গৈছে, মানে অসমত বহুত কম হৈ মানে গুৱাহাটীত বহুত নোহোৱা হৈছে বাহিৰত পাবা তুমি দেলহি চেলহিত সেইবিলাকত পাবা
অ, সেইবোৰত পায়।
এতিয়া মই পাইছোঁ অ, মই পাইছোঁ, মোৰ শ্বিলঙত মাতি আছে। কিন্তু সেইবিলাকত আমি নোৱাৰো যে বুজি পালা? বেলেগ জেগাত পাইছে, বৰপেটা, শ্বিলং এইবিলাকত তো আমি থাকিব যাব নোৱাৰোঁ।
উম আৰু তুমি নোৱাৰা কাৰণ তোমাৰ দেউতা, তেনেকুৱা বেমাৰ হৈ আছে যে সেইটোটো নোৱাৰিবা এতিয়া মা থাকিলে তুমি পাৰিলা হয়।
অ এতিয়া তাৰ মানে চোৱা এতিয়া গ'লো হয় দিয়া, গভমেট হ'লে কথা, বেলেগ, হয় ন নহয় কিন্তু প্ৰাইভেটতে, ভাল দৰমহা দিছে কিন্তু, প্ৰাইভেটৰ কাৰণে আৰু আমি নাযাওঁ দিয়াচোন ইমান। দূৰ হয় নে নহয় তাতে তাৰমানে কি সেইবিলাকত, কৰিলে তুমিতো থাকিব লাগিব।
অ' থাকিব লাগিব। নোৱাৰি, নোৱাৰি